হেল্ল'
হেল্ল'
অ এতিয়া কি কৈছ হেডফোন লগাই লৈছিলে
নাই এইটো কি ক প্ৰব্লেম হৈছে
অ অ স্পীকাৰ হেডফোন লগোৱাৰ দৰে কিবা স্পীকাৰৰ মাত ওলাই আছে ওলোৱা নাই এতিয়া ঠিকে আছে এতিয়া বাকি কি কৰি আছ
আছো
অ অ বাকী কাম চাম কিবা কৰি আছ নে নাই
বকাৰত বকাৰত কি মান নাই ষ্টৰত নে নে বাহিৰত
ঠিকে পে কৰি আছা কোনদিনা ব মিন চত নেকি মিনট চত ন নে ডাইৰেক্ট নৰ্মেল
বুজা নাই
ফ্লিপকাৰ্ট মিনিটত কৰিয়ে জানে নে এইোনটো নৰ্মেল হয়টো
অ মি নি্ চত তাৰ একদিন
পূজা দিল ন সপ্তাহতে হ হা
তই কথাটো কেতিয়া লোৱা দেললিও ল'ব পাৰা নহ'লে সপ্তাহতো ল'ব পাৰা
মানে থাকে সেনেকুৱা নেকি অ
আজিও ওলাই লব পাৰা যিখিনি তততে জমা হৈ আছে নহ'লে হেৰি এটা বাৰ ওলাব পাৰা আৰু সোমবাৰ বা মংগলবাৰে
খেতক সোমাই যায়
অ মানে লিখিত কাৰ এনেকুৱা নহয় সোমবাৰ নে বুধবাৰে গুচাই কিন দেে নিজৰ ইচ্ছামতে উললিয়াব নোৱাৰি তাতে
নিজে হৈছে ম কি আৰু কাষ্টমাৰদি কেছ দিয়ে তেতিয়া লৈ ল'ব পাৰি আৰু
উম।
তেতিয়া সেইটো পইচাটো হেৰিৰ পৰা কাটা যাব আৰু, ৱালেটৰ পৰা
ডেইলি এনেই কিমানমান পায়? কিমানমান, মানে প্ৰফিট হয় ধৰক? তেল-চেল মানে, তেল-চেল বাদ দি পেলাই
ন'ঘণ্টামান মাৰিলে পাঁচশটামান থাকে, তেল-চেল ভৰাই।
অ'। ন'ঘণ্টাত পাঁচশ, ঠিক আছে, ঠিক আছে বাৰু কমো নহয়, বেছিও নহয়। বাকী, তই যে নতুনকে আৰৱান ফাইভখন লৈছিলি, মাইলেজ কিমান? দবাইছে এতিয়া
মাইলেজ, চল্লিশমান পাই আছোঁ।
চল্লিশ। চাৰ্ভিচিং কেইটা গ'ল? চাৰ্ভিচিং দিলি নে নাই?
এটাই গৈছে
আহ, চাৰ্ভিচিঙত কিমান মান খৰচা হৈছে?
চাৰভিচিঙত, বিছি যোৱা নাই। উম, নচ টকামান গৈছে।
ইমান কম, অইলটোৰ দাম কিমান?
অইলটো মই চিন্থেটিক ভৰোৱা নাই, মই হেৰি ভৰাইছোঁ মবিলটো। নৰ্মেলটো ভৰাইছো।
মানে, শ্ব'ৰুমৰ পৰাই দিয়া নেকি?
শ্ব'ৰুমৰ পৰা নহয় হেৰিৰ পৰা না, কি বুলি কয় চাৰ্ভিচ চেণ্টাৰত গৈছিলো না।
সেইটোয়তো চাৰ্ভিচ চেণ্টাৰৰ পৰাই দিছো সেইটো।
অ' দুটা-দুটা অপচন থাকে এটা হ'ল, নৰ্মেল থাকে এটা চিনথেটিক থাকে সেইটো মানে ভাল ভাল বাইকিল ভৰাব লাগে। মই মানে গম নাপাওঁ নাই এইটো বস্তু মই ভাবিছো এনেই খুজছি চাগে মানেখিনি পোন্ধশ টকা এটাত এই ভালটো পোন্ধৰশ টকা আৰু যটো নৰ্মেলটো সেই কিবা এই চাৰিশ পাঁচশ মান হ'ব। গতিকে মই ভাবছো চাগে এনেই চাগে ইমান দাম কৈছি সেইকাৰণে মই মবিলটো ভৰাই দিলোঁ। কিন্তু সেইটোৱে ভৰাব লাগিছিল সেইটো মানে ভাল।
ফাষ্ট চাৰ্ভিচিংৰতো সেইটোৱে ভৰাব লাগছিল। কাবাক সুধি ল'ব লাগে আগ আগতে কৰা চলিক। মানে আৰওৱান ফাইভ থাকা।
এতিয়া নেক্সট চাৰ্ভিচিং কৰালে ভৰাম আৰু।
চাৰে চাৰিশটো যি ভৰালি কিমান কিলোমিটাৰ চলাব পাৰলি কিমান নেক্সট কেতিয়া আহিবা দিছিল চা ছয় হাজাৰ।
হ'লে লৈ যাম আৰু।
ছয় হাজাৰ নহয় নেকি।
ছয় হাজাৰ নহয়।
তোৰ মোটামুটি হেৰি মান হ'ব। দুই-দুই হেজাৰ মান হব পায়।
অ' দুইহেজাৰ- দুইহেজাৰটো কতিয়াবা আহি গেইচি।
চেকেণ্ড যাৰ বেছি।
ফাষ্ট চাৰ্ভিচিং আছিল হাজাৰ কিলোমিটাৰত।
অ'।
চেকেণ্ডটো কিমান চাৰি হাজাৰ মানত দিম।
তইতো সেইদিনা চোন মানে চাৰ্ভিচিং কৰোতে চাৰ্ভিচচেণ্টাৰত সেইটো সুধি আহিব লাগে, নেক্সট চাৰ্ভিচিং কিমানত দিম?
এই বহীখনত লিখা থাকে বোলে বহী এখন আছে না গাড়ীৰ লগত দিয়া তাত তাতে লিখা থাকে‌ বোলে।
অ' চাই লবি পিছত শ্ব‌' কৰি, শ্ব' কৰি নাথাকে ন মানে চাৰ্ভি চিং দিয়াৰ পিছত কিমান টাইম চলাব পাৰিবি আৰু কিমান কিলোমিটাৰ চলাব পাৰিবি, মোৰো শ্ব', মোৰ তাৰে অৰি
মোৰ তাতে নাই ৰ একো
অ', মোৰ তাতে মানে ধৰ চাৰ্ভিচিং দিয়াৰ পিছত ডাইৰেক্ট আ নতুন আকৌ ফাৰ্ষ্টত আগৰ যিমান আছিল আৰু আগৰ খিনি গুচি যায় যাই পেলাই আকৌ নতুনকে ছয় হাজাৰ কিলোমিটাৰ আহে তাৰে পিছত সেই হিচাপে চলাই থাকোতে চলাই থাকোতে এতিয়া কমি-কমি যায় আৰু এতিয়া দুই হেজাৰ আছে আৰু। আৰু দুই হেজাৰ চলো চাৰভিচিং দিবা লাগিব হ এনেকুৱা, মোৰ ইঞ্জিন অইলটো দাম আছে। হেল্ল'। অ', মাত-চাত দিবি আকৌ কাটি যোৱা বুলি ভাবিব।
শুনি আছোতো
মোৰো ইঞ্জিন অইলটোৰ দাম হেৰি, বাৰশ টকা। ডাইৰেক্ট হিৰ'ৰ মানে তোৰ হেয়া, হিয়াই আৰু শ্ব'ৰুমৰ পৰা দিয়া অৰিজিনেল অইলটো।
হেৰি কি বুলি কয়, ঘুৰবা যাবা লাগিছিল ন একদিন।
কৰা পৰা মানে এই হেৰি কি-কি-কি মেলা হৈ আছে এইটো? কি মেলা হৈ আছে হে কামাখ্যা? নাম মুখত আহা নাই, অ', । মেলা, অম্বুবাচী মেলা শেষ হল আকৌ, এতিয়া মানে মেলা একদিন হেল্ল'
কি ক'লি, মাতটো কাটি গল তৰ।
অ', এই হেৰি কি বুলি কয়, এইকেইদিন মানে বৰষুণ-চৰষুণ হৈ থাকে না, অম্বুবাচী মে আৰু জামো কেইদিন বহুত হৈ আছে।
অ'।
এইটো হয়।
হেৰিত যাওঁ বোলে কি বুলি কয়, আগষ্ট পোন্ধৰ তাৰিখে।
আগষ্ট পোন্ধৰ তাৰিখে, অ', এই কি নাম আছিল শ্বিলং-
অ'।
প্ৰন ক কথা বালতৰ নামটো কিছিল পা গ।
এই ক্ৰংচুৰি।
অ' এং চৰি কৰে। এং চেৰি বাৰ্ত ভাল। ত যাবাবি? জুলাইত যাব পাৰি। জুলাইহে বোলে আগষ্ট মাহক লৈ যাব পাৰি। আগষ্ট মানক লৈকে, আমাৰ ইয়াতে আৰু সেইবাৰ লাহে-লাহে গৰমটো সম্ভ ন আমাৰ ইয়াতে। সেইফালে যিটো ঠাণ্ডা কৰব অলপ। অ',
অলপ দূৰ আছে।
এ কে কিলোমিটাৰ উম, এশ পঞ্চাশ। ৱান ছেভেনটি ছেভেন, অ' ৱান ছেভেনটি ছেভেন।
উম্।
কিহত-কিহত যাবি তই মাৰুতীত যাবি নে বাইকত।
চাও দেচোন মাৰটিতটো নাযায় তাই মাৰটিতটো এতিয়া অপচনে নাই।
মাৰতিত নে সৰু পৰা নাযায় গে।
নাই-নাই।
সি নাগেলি পিছে বাইক চব বাইক লৈ যাব।
বাইকে আৰু।
তই ইমান দূৰ পাৰবি বাইক চলাবা।
মই চাওঁ মই যাওঁ নে নাই, গেলিটো পাৰিম এ মই যাবা, কি আছে।
ককাল নিবিষাব ইমান দূৰলৈকে।
অলপ বিষাব, কিন্তু
অলপ বিখাব, অলপতো আমাৰে বিখাব এইখিনি নৰ্মেল বাইকতে তোৰ। হালিত আৰু বেছি বিখাব পাৰে।
এ আহা টাইমত বিখাব একদম যেতিয়া শ্বিলং তিলং পাৰ হৈ আহিম, তেতিয়া বিখাব।
হা।
চিলং-তিলং পাৰ হ'ম আৰু যেতিয়া আহিকিনে।
অ' অহাৰ টাইমত অ' যা যাওতে মানে ইমান গম নাপাম। যাৱাৰ টাইমত মানে এক্সাইটমেণ্ট এটা থাকে না যাৱাৰ টাইমত গম পোৱা নাযায়। আহোতে বিখাব আৰু ঘৰ আহি পোৱাৰ পিছততো আৰু বিখাব। দে চাই লওঁ, আ।
থাকাকে যাব লাগে অ' থকাকে যাব পাৰি।
থাকিকিনে পিছদিনা বঢ়িয়াকে আৰাম-আৰাম চাৰাম কৰি কিনে আহিব পাৰি।
অ' থাকাকে যাও নেকি নহ'লে সেইদিনা।
এই তই থাকবা নে ডিউটিয়ে-ডিউটি চবৰে।
তাকেতো একবাৰ আলোচনা কৰি চাম বাৰু চবৰে লগত।
থাকিব চবকে নিদব ন। কাক দিব নোৱাৰ মই বাৰু মেনেজ কৰিলো কিবা আ
এইবাৰ যদি যদি দুটাৰ হয় দুটা থাকিলে থাক-থাক বা দিব সিহঁতৰ ঘৰৰ পৰাই মানে ফুৰা চোৰা এলাও কৰে অলপ অ' চাইছো ন এহতক ইহঁতক ন ভাইজানে কিমান দূৰ- দূৰ জাগাত গেছে ডিমা হাছাও চিমা হাছাও যাইছে। তাক সেহতৰ ঘৰে এলাও কৰে আমাক হে অলপ নকৰে।
এইটো হয়, ট্ৰেজেদি।
মোক দিবা লাগে থাকিবা থাকি পাইছো ন বাহিৰত। দিব পাৰে চাই লও কি হয়।
যাই ভাল লাগবো।
বেছি নোৱাৰ। আমাৰ ইয়াৰে ৰুম-ৰেন্টতকে ঠিকেই আৰু, অলমান কম। গম পাইছা।
অহ গম নাপাওঁ এইটো মই।
অহ এনে শ্বিলঙৰ ফালো জানোঁ মই শ্বিলঙৰ ফালে অলপ কম কিন্তু। এতিয়া আমি যোনখিনি যাম সেইখিনি যোৱাই যোৱাই ফালে নহয়। হা। অহ জোৱাৰ ফালে এতিয়া গম নাপাওঁ ৰেণ্টটো কমো হ'ব পাৰে বেছিও হ'ব পাৰে। এতিয়া টুৰিষ্ট চাই থাকে না বেছি হ'বও পাৰে। কাৰণ টুৰিষ্টি বিলাক যায় থাকে না বেছিকে ল'বও পাৰে। হলেও অসমত দৰে নহয় দেই অসমৰ মানুহবিলাক সেই কৰে। নিজৰ যোনটো বস্তু বেছি চলে এইগিলাক দাম বাঢ়াই দিয়ে। সেইফালে‌ নহ'বও পাৰে এনেকুৱা। ট্ৰাইবেল মানুহগিলা ভালে থাকে।
সেইটো হয়।
ভালত ভাল ভালত ভাল আকৌ বেয়াত বেয়া আকৌ তাতে। কাজিয়া চাজিয়া হলে বাচি আহিবা‌ নোৱাৰা।
মাৰব আমাক।